অ, কি কৰি আছা?
এয়া শুবলে লৈছো আৰু।
অ, খোৱা-বোৱা কৰিলা?
খোৱা-বোৱা কৰিলো।
অ, অ, অ। এ মইও শুবলে লৈছো।
অ, ভাত খালা?
ভাত খালো, অ।
কি বনালে?
এই জিকা, আলু ভাজি
অহ।
বিলাহী চাটনি তাৰপিছত পাপৰ পুৰিলো সিমানেই আৰু।
উম, ঠিকে আছে আও। কি লাগেনো তাতকে?
অ ৰাতি যে, ছোৱালী বেছি আমনি কৰিলে ভাত বনাই থাকোতে নে পানী অলপ ধালিছিলে মোৰ গাতে।
এই কিন্তু ভাল বিহু দেখাই দেই।
তাৰপিছত হেই এইটো কি সেইকাৰণে
ছিলে মানে।
ডিঙিত টেঁটুটোতে ধৰিলে। ধৰি মই মানে চিৰা ভাজি পেলাই খাই আছিলো।
অ।
মই একদম মানে এ উশাহ চোখ খা বন্ধ হৈ গল, কিবা হৈ গ'ল আকৌ। মায়ে ঢকা-চকা মাৰি দিহে উলিয়াই দিছে।
হেট তেৰি
এতিয়া শুনিছে যে হাঁহি আছে।
অ, তাই টোপনি যোৱাই নাই?
নাই যোৱা। উৎপাত কৰা নাই জানো। সেই ক উৎপাত কৰে। তাৰপিছত বাপেক অহা লগালগ অকমান কিবা এটা ভিটামিন এটায়ে পায় নে কি পায় নাজ মতা পিছৰ পৰা একদম উৎপাত আহি গ'ল আৰু ঠাণ্ডা একদম আও।
বাপেক থাকিলে একোৱে নাই ইমান ধুনীয়াকে থাকে।
অ ইমান ধুনীয়াকে থাকে। বাপেক নথকাৰ লগে লগে আহি গ'ল আৰু উৎপাত।
উম, একদম মানে অ এ এতিয়া মোৰ ভালে পাইছো।
অ এতিয়া ময়ো ভাল পাইছো। কিন্তু অলপ আগত ইমান নেটৱৰ্কটোৱে প্ৰব্লেম কৰিছিলে।
অ অলপ আগত বাও নাই মানে হেৰি কামত লাগি আছিলো যে।
অ, অ।
তেতিয়া সেই কলকো কৰা মেলা হোৱা নাই সেইটো কাৰণে গম নোপাও বাও। মানে চাৰে আঠটা নটা মান বজালৈকে ঠিকে এ ভালে আছিলে তেতিয়া। নেটৱৰ্ক
অ সেইকন সেইকণ সময়তে মই বেয়া পাইছিলো।
অ মই ঠিকেই পাইছিলোঁ মই এবাৰ কৰিছিলোঁ নহয়।
অ।
এতিয়াহে হেৰি হৈছে। যদি অ কি এতিয়াওতো ঠিকে আছে। হেই তেতিয়াহ'লে চাৰ নটা মানত চাগে নে কি?
হ'ব পাৰে অ সিমান টাইমত। টাইমটো চোৱা নাই বাও।
অ সেইকণ সময় নাই কোৱা বাও।
লৰা কি কৈছে?
উ আছে বাপেকৰ লগত মোবাইলটোকে টিপিবলে লৈছে।
অ বাকী মানুহ শুলে ৰাইচ?
উম। বাকী খিনি বাকী খিনি শুলে মই হে আমা তিন তা শুৱা নহয়গে আও শুম আও।
অকমান দেৰি হয় চাগে।
ফাৰ্মত সোমালো সোমাই পানী দানা দি মেলি লৈ
উম।
অ। ছত ওলাই আহিছো এতিয়া শ শকে দানা দি থৈছো কালি ৰাতিপুৱা মানে দিবলে সময় নহবও পায়।
অ সোনকালে উঠি যাব লাগিব যে।
উম গুচি যাব লাগিব পানীতো পিছত আহি নটাত কম বাজত বা সাতটামান বজাত দি দিব পৰা যাব কিন্তু। দানাটো দিবলৈ মানে সময় নহবগে আও।
নহ'ব।
সেইটো কাৰণে পানীতটো শেষ হৈ যায় যে বৰ পতককে।
হয় বাও অ।
পানীটো সঘনাই দি দিব লাগে কিন্তু দানাটো পুৰা। একদাম একদাম এবাৰটা দি দিলে। তেতিয়া ইমান সেই দিনটো ধুনীয়াকে চলি যায় ৰাতিত। কাইলৈ আকৌ ৰাতি দি দিলে হৈলা।
অকমান ঠাণ্ডা যে হেৰিটো বতৰটো বেছি গৰম হলেহে পানীটো খাবলৈ সেই হয়, উম।
ঠাণ্ডা যদিও পানীটো পুৰা খাই থাকে।
পুৰা খাইচে অ।
বাও ঠাণ্ডা পানী নাখাও সেইটো নহয় আও।
সে পানীটো খাব লাগে এ
দানাটো খাই দিয়ে যে।
উম দানা নোখোৱা কাৰণে পীয়াহ লাগি যায় শুকান নহয় জানো দানাটো।
অ সেইটো কাৰণে দানাটো খোৱাৰ পিছতে পানীটো খাই দিয়ে আও। দানাটো যিমান খাব পানীও সেই সিমান খাই দিয়ে। মই এটা কথা ভাবো দেই ইম- ইমান এদাম এদাম পানী সিহতে খাই শেষ কৰি দিয়ে।
তাকে উঠ সেইখনেহে ইমান তেনেকে চেলেপ চেলেপ অকন অকনকে খুদ মাৰি মাৰি খুদ মাৰি মাৰি খাই তাকে ময়ো আচৰিত মানোহ।
একদম সেই পানী খোপা কলে যাক গোটেই ডেইলি মানে সেই
তলত পৰে নে পানী পানী লেতেৰাটো তলতো ন নপৰে চাগে খায় দিয়ে ন।
পয় নাই চব পানী খাই শেষ কৰি দিয়ে মানে ৰাতিপুৱা সাত দুটামান বজাৰ পৰা দিওঁ আমি যেতিয়া আমাৰ টেপৰ পানীটো আহে। হম, কেতিয়া টেপ পানী অহা লগে -লগে আওঁ একদম পানী দিবলে আৰম্ভ কৰি দিওঁ। তাত তাৰছত পান ত'শেষ হৈ যায় আমাৰ তাত পানী দিয়া শেষ হৈ যায় তাৰপা সেই তাৰে এক দ্ৰামটো মানে ডাঙৰ দ্ৰামটোত থৈ দিওঁ তাৰ পা আকৌ অ আকৌ দিবলৈ তাৰ পা আকৌ ডাঙৰ গামলা এটা আছে তাত এক গামলা থওঁ। তাছত টিঙত ধুনীয়াকে থৈ দিও তাৰ পা যেতিয়া শেষ হয় টিঙে দ্ৰামৰে সেইখিনি মানে গামলাটোৰ সেইখিনি দিওঁ দিনত। তাছত আবেলিত টেমান দ্ৰামটো দিওঁ। তাৰ পিছতো আকৌ কুঁৱাৰ পৰা তুলি ফিল্টাৰ কৰি পেলাই তেনেকে দিল ইমান পানী খাই কেনেকে ক'ত যায়গে মই ভাবি পোৱা নাই মই সেইটো।
খাই আওঁ হাগে আওঁ।
অ, সে সাগুতে সেই লেটিনতে গুই যায় সেইকাৰণে ভুচি বোৰ মানে ভিজা-ভিজা হৈ যায়।
ভিজা -ভিজা হৈ যায় সেইকাৰণে গোন্ধ টো হেৰি হৈ যায়।
অ, গুন্ধাই যায়।
উম, বেছি ভেকচিন কিমান দিনৰ মুৰত দিয়ে তোমালোকে?
ভেকচিন ষোল্ল দিন চৈধ্য দিন।
মানে চৈধ্য দিন হ'লে দিব লাগে ষোল্ল দিন হ'লেও দিব লাগে তাৰ পা পাছত দিব নালাগে নি?
তা পাচত দিব নালাগে। এ ভেকচিন দিওঁতেও কষ্ট ইমান বাৰশ, তেৰশ পোৱালিক এটা -এটাকে ভেকচিন দিয়াতো ধেমালি নহয়।
ধৰি- ধৰি দুটা, তিনিটা মানুহ লাগে চাগে।
উম, ভেকচিন দিয়া দিনাতো আৰু বাৰটা এটা বাজে। মানে ছটা বজাত ছটা বজাত সোমালো সেই ৰাতি বাৰটা, এটা বাজি যাব। এটা- এটা ধুই শো দিওঁতে-দিওঁতে।
ভৰি হেৰি পিঠিয়ে পেতে- চেতে দিয়া নে- নে ভৰিত?
নহ-নহ অহ, চকু দুটাত।
অ, চকুত দিয়ে মানে।
উম, চকুত হে দিয়ে ইফালে এটা দি দিব সিফালে এটা দিব।
মানে চকু দৰবৰ নিচিনা? অ, বস্তুতো ডাঙৰ নে সৰু?
এ সৰু যেনেকে আমাৰ মানুহৰ ভেকচিন। মানুহৰ যে বেজি ছেম সে তেনেকুৱা।
হ'বলে ইন দিওঁতে কেইটা লাগে ভেকচিন সেইটো কৈছো মানে এটাতে হয় নে?
অ, গম পাইছোঁ ডাঙৰ মানে এনেকুৱা সিন্তক উম মেডিচিনটো থাকে যে ঔষধটো। তাৰছত চিংচত ভৰাই পেলাই দিয়া হয় তেনেকুৱা ডাঙৰ -ডাঙৰ নিজৰ লগত কথা কেইটা আনি দিয়া। আ, এটুপ -এটুপ হে এটোপাল -এটোপাল হে। তাৰ ঔষধটো দিম চিংচত ভৰাই পেলাই। এক চিঞ্চে দছটা পোন্ধৰটা মান গুচি যায় মানে।
উম-উম
এটুপ -এটুপ -এটুপ এটুপকে উম দুইফালে দুটুপ দি দিয়া হয় আৰু।
এ তে সেই চৌধ্য দিনে পোন ষোল্ল দিনে দিয়াৰ পিছত আৰু একো দি আকৌ দিব নালাগে নি?
আকৌ দিব লাগে হেই এইবোৰ ভিটামিনবোৰ থাকেই নহয় ডেইলি।
উম, সেইবোৰ পানীৰ লগত দিয়া ন মিহল কৰি?
পানীৰ লগত দিওঁ, তাৰ পাছত কিছুমান হাগিলে মেলিলে হেই কও। দানা লগত মিলাই পেলাইও কিছুমান দিও। দানৰ লগত উম, মিলাই পেলাই বস্তাত উলিয়াই নও লৈ পেলাই এক বস্তাত দানা উলিয়াই পেলাই গোটেই দানা খিনিৰ লগত উম, ঔষধ মিলাই কম-কম-কমকে গোট গোটেই ত্ৰিছটা দাম আছে ত্ৰিছটা দামত পুৰা অলপ-অলপ-অলপ -অল সৰহকে দি পেলাই, আগৰ দানা নাই পোৱা। অ আগৰ দানা নাৰাখো আ। যিবোৰ দানা থাকে চব বাকি পেলাই বস্তাত তাপাছত গোটেই মিক্স কৰি সানি পেলা, লৈ পেলাই তেনেকে দি দিওঁ।
অ ঠিকে আছে। এ মানে দানা কিমান দিনে যায় পোৱালিবিলাকৰ দানা?
এ দানা দিনত এক বেগ ৰাতি এক বেগ আৰু যেতিয়া ডাঙৰ হৈ আহিব এবেলাতে এবেগ, পিছবেলা এবেগ দুবেগ। ওহ লাগিবই তাৰপা ৰাতি আকৌ এবেগ।
কিমান দিনৰ মোৱে মোৱে দিয়ে নো দানা গাড়ীখন?
দানা যদি কোনবা দিনা দহ বেগ পেলাই দিয়ে তেতিয়া পাঁচ দিনৰ পিছতো আহে। বা তিনদিনৰ পিছতো আহে। আকৌ যেতিয়া দানা শেষ হয় আও। কম কম থাকিলে তেতিয়া সোনকালে দি থৈ যায়হি কমকে পেলোৱা দিনা আও যদি সৰহকে পেলাই থ থৈ গৈছে তেতিয়াহ'লে এক দুদিন মান ৰখে তেনেকুৱা। আও এবেগ দানাৰে মানে সিহঁতে এতিয়া সৰু হৈ আছে কাৰণে দিনটো গৈছে। আৰু যেতিয়া এবেগ হ'লে দিনটো নাযায়, দুবেগ লাগেই। তেতিয়া আও যেতিয়া ডাঙৰ হয় আহিব তেতিয়া তিনিবেগ লাগিব ইয়াত আৰু ৰাতিপুৱা বাৰটা মানলৈকে এবেগ খাই দিব। বাৰটা মানৰ পৰা দুটামান বজালৈকে এবেগ খাই দিব। আকৌ দুটামান বজাত পা দিব লাগিব চাৰিটা পাঁচটা মানলৈকে। আকৌ গধূলি দি দিও আও হৈ যায়। নহ'লেবা দুবেগ একেলগতে খুলি ভৰ্তি ভৰ্তিকে দি দিম।
নোৱাৰি অ দুবেগ একেলগতে ভৰ্তি ভৰ্তিকে কৰিলে পুৰা মানে হেই খাই থাকে আও অক অলপ অলপ অলপকে সৰি থাকে। হয় নাই হয় নে কি?
খাই থাকে যিখিনি ড্ৰামত শেষ হয় তাত পিছত গৈ আকৌ ভৰাই দিওঁ আৰু যিবোৰত শেষ নহয় অ যিবোৰত শেষ নহয় তাত থাকি যায়। থাকি যোৱাখিনি উলিয়াই দিওঁ সেই তেনেকুৱা কৰো।
হেৰি গোটেই ৰাতিটো খাই খোৱাহে আও খাই থাকে।
খাইয়ে থাকে হাগিয়ে থাকে আও গোটেই ৰাতি লাইট জ্বলি থাকে আও। যোনদিনা কাৰেণ্ট নাথাকে সেইদিনাখন কম খায়।
অ আন্ধা মুন্ধা যে নেদেখে।
আন্ধাৰত নেদেখে আছো ছয় দিম লাইট আছে।
হলেও কাৰেণ্ট যোৱা পিছত দিগদাৰ হয় চাগে।
অ কাৰেণ্ট গলে দিগদাৰ আও। কাৰেণ্ট নগলে ধুনীয়াকে চলি থাকে। কাৰেণ্ট গুচি গ'লে দিগদাৰ আও।
হয় অ‌ উপাই নাই মানে।
যোনদিনা একদম বেছি গৰম হয়, সেইদিনাখন কাৰেণ্টটো বহুত কাটে ন আৰু গৰমত কিন্তু দানাটো খাব নোৱাৰে।
উম।
বেছি ৰ'দ দিয়া লগ লগে দানা ওপৰলে উঠাই দিব লাগিব। দানাটো বহুত গৰম।
হেই চাল, টিং, এইটো কি? কি চালি তিৰপালৰ চালিটোতো গম উঠে চাগে?
উম গৰম উঠি যায় যে, নিদোৱে সেইকাৰণে সিহঁতক।
অ।
গৰম হোৱাৰ লগে লগে পুৰা দানা উঠাই দিওঁ ওপলে। অ তেতিয়া পুৰা পানী খাই অহ। নহলে দানাটো তাতো গৰম যে। দানাটো খাবলৈ দিয়া নহয়। চব হেৰি পানীটো খাবলৈ দি থাকো আৰু ত- পাৰ্কত যেতিয়া আবেলি ঠাণ্ডা কৰে আৰু তেতিয়া, ঠাণ্ডা পৰিলে আকৌ দানাটো খাবলৈ দিওঁ। তেতিয়াও এক টাইমহে খাব দিওঁ। দি আকৌ ওপৰলৈ উঠাই দিওঁ। এতিয়া সেই ঠিক আছে ৰাতিও হল।
উম।
অ। শুৱা আৰু দিয়া, গোড নাইট উম।
হব দিয়া।